পছা
হেল্ল'
অ' শুনিছা এইবাৰ?
অ' শুনিছো শুনিছো। নেট নেট
এই নেটৱৰ্কটো কিবা অ অ বেয়া হৈ থাকে মানে মাজে মাজে সেইটো মানে অ অ শুনো মানে তোমাৰ শুনি আছো। ছ কিন্তু তুমি মোৰতো শুনা নাই। মানে এনেকা
ম অ মই মই আপোনাটো এবাৰ শুনিছো এবাৰ নাই শুনা তেনেকুৱা হৈছে। উম'। তাক কে। কি কৰি আছে?
ভাত আজি
এয়া এনে আছো, ৰখি আছো, অ', মাছ বনালে।
উম'।
আমাৰ হেয়া খুুৰীহঁতৰ ঘৰতে খালে। তাতে আৰু মাছ আৰু মাংস দুইটা। এতিয়া বনালে ইমান গৰম ন মই? সেইকাৰণে বাইক
উম'। বহুত গৰম।
কাঢ়ি আছো তাহি ইমান। গৰম পৰিছে কেনেকে থাকিম। উম তোমালোকৰ তাতো চাগৈ ন গৰমটো।
উ আৰু আছেই।
বতাহ মাৰিছে নে বতাহ আছেনে?
আৰু আছে বতাহ নাই বতাহ নাই মাৰা।
আহ সেয়ে বতাহ নাহে ইমান। হয় দিয়া গৰমটো কাৰণে থাকিবই নোৱাৰা হৈ হৈছে।
উম।
আৰু মানুহবোৰ এনেকে গম দিলে কেনেকে থাকিম বাৰু? সদায় সদায়।
আমাৰ ইয়াতহে এনেকুৱা গৰম এই বাহিৰৰ জেগাবলাকত অ আমাৰ ইয়াত অসমতহে এনেকুৱা গৰ ম বাহিৰৰ জেগা বিলাকত আকৌ বতাহ মাৰি থাকে। এই মাজতে গৈছিলো নহ আমি মুম মুম্বাই গৈছিলো। এ হেৰিত গৈছিলো ৰ'ব মাৰ্চ মাৰ্চত কৈছিলো নেকি? অ মাৰ্চত গৈছিলো মাৰ্চ আমি এক তাৰিখে গৈছো তাত মানে গৰম যদিও আপোনাৰ ব তাহ মাৰি থাকে।
অ আমাৰ ইয়াত আকৌ কিন্তু আমাৰ ইয়াত ন গৰম হ'ল বুলি বতাহ চতাহ নাই হয়নে? আজি ৰ'দটো দিলে বুলি গছৰ পাত এটাও লৰা নাই। অ' পুৰি যায় মানে আৰু মানে ৰ'দ উম তুমি মানে যদি মানে
অ সেইটোৱে ইয়াত আকৌ মানে বেছি ঘামটো বেছি ওলাই আৰু তাপতটোও বেছি। কি লাগে? এনেকুৱা উম আৰু তোমাৰ ঠাণ্ডা নোহোৱাই হ'ল হয়নে ঠাণ্ডাতো নোহোৱাই হ'ল। মানে এনেকুৱা হৈছে আগতে তোমাৰ যিটো মানে শিৰশিৰয়া ঠাণ্ডাটো আছিল। উম
আৰু বহুত দেৰিকে ঠাণ্ডা পৰিছিলে
অ আৰু কেইদিন মানহে পৰিছে তোমাৰ কম্বল খনো মানে
কেইদিনমান হে অ' সেই জানুৱাৰী মাহতো কেইদিনমান পৰিলে আৰু উম ডিচেম্বৰ ফাৰ্ষ্ট উইকলৈকে টো হেৰি নাইয়ে প্ৰথম প্ৰথম কেইদিনলৈকে হেৰি নাছিল। আছিলে।
উম ঠাণ্ডা নাইে কিয় জানো ঠাণ্ডাতো ইমান কমি গৈছে লাহ লাহে লাহে। গৰমটো বেছি বাঢ়ি, বাঢ়ি আহি আছে ঠাণ্ডাত মানে কমি, কমি গৈ আছে এনেকুৱা হৈছে।
অ', সেইয়াই হৈ আছে।
অ।
তেনেকে হ'লে দিগদাৰেই হ'ব।
উম, মই মাকো গৈ আছো বোলো এইবাৰ দেখোন ঠাণ্ডাই নপৰিলে ইমান বোলো। আৰু বোলো যিকেইদিন পৰিলে অ', আও চুৱেটাৰ পিন্ধিব লগা নহ'লেই তেনেকে।
চুৱেটাৰ পিন্ধিব লগা নহ'লেই। এইবাৰ এই গৰমে কিলে বহুত দেৰিলেকে।
মানে কি, আগতে যেনেকে ন ঠাণ্ডা দিনত চুৱেটাৰ লওঁয়ে হয় নে? পিন্ধিবলৈ মানে নতুন, নতুন লাগে, এইবাৰ দৰকাৰেই ন'হল। অ, এইবাৰ দৰকাৰেই ন'হল মানে তেনেকে, উম।
কেত উলিয়াব লগা নহ
অ', ন'হলেই আও মানে উলিয়ালেও জোনে উলিয়াই গৰমেই পাইছে এনে
গৰমেই পাইছেঁ।
আৰু তুমি আগতেও চাবাচোন, আগতে শ্বিলঙত আমি যেতিয়া গৈছিলো মানে আৰু সৰু সৰু থাকোতে, তেতিয়া মানে তাত ইমান ঠাণ্ডা হয় কিন্তু এইবাৰ আমি জুলাইত গৈছিলো অকণো ঠাণ্ডা নাই তাতো।
অ', এই শ্বিলঙত, শ্বিলঙত এতিয়া ঠাণ্ডা নাই।
নাই, অ। কিন্তু নৱেম্বৰত যাওঁ তে ধৰি ল অলপমান ঠাণ্ডাটো আছিলে আৰু কিন্তু মানে এইবাৰ উম, অলপ ঠাণ্ডা হয় কিন্তু ইমানো নহয় আৰু যে বহ বহুত বেছি ঠাণ্ডা হৈছে এনেকুৱাও নহয় কিন্তু।
এই জুলাইতটো আৰু জুলাইতটো
উম, আৰু মানে জুলাইত যাব নোৱাৰি কিয় বৰষ ষুণ ইমান বেছি হয় ন তাত? উম, ছাতি লাগিবই তোমাৰ। বাইক লৈ পেলাই মানে তুমি যাব নোৱাৰা। উম, বাইক লৈ গলে মানে তুমি, উম। অ', হয় আকৌ, এইকাৰণে মই মানে ভাবি আছোঁ, গৰম বন্ধতে বোলো ক'বাত ফুৰিব যাম, এনে
অ', আমিও ভাবিছোঁ এ, যাম জুলাইত চাগে চেৰাপুঞ্জী ফালে অকমান যাওঁ ঠাণ্ডা
ঠাণ্ডা জেগাতহে যাম মানে, গৰম জেগাত একদম নাযাওঁ। একে ইমান অশান্তি লাগে। উম, অ', নাই অ', চেৰাপুঞ্জিত তেওঁ বৰষুণটো পাবা যে অলপ ঠাণ্ডা পাবা। আৰু ন ইমান গৰম হলে কাপোৰ পিন্ধিবও ভাল নালাগে নহয় তোমাৰ গৰমতে, ইমান অশান্তি লাগে, উম, অ' হলৌ মলৌ টি চাৰ্ট এটা লগাই লবলৈ মানে আও আ একো নালাগে, এনেকুৱা হৈ যায়। গৰম টোত। অ'। কিবা আজি দিনে কিবা গতি নাইকিয়া কৰি দিছে, এনেক কে যদি এসপ্তাহ দিয়ে, অ', এসপ্তাহ দিলে শেষ। খাওঁ।
শেষেই মানুহ, আজি কিমান ডিগ্ৰী হৈছে জানো, আ থাৰ্টিয়ে ফাইভ আপে হৈছে চাগে।
ফাইব মান হৈছে নেকি আজি? আচলতে মই চোৱা নাই, উম, থাৰ্টি ফাইভ মান হৈছে, উম, অ', বহুত গৰম পৰিছে, উম হয় আকৌ, মই মানে ছটা মান বজাত উঠিছোঁ নহয়, মই ছটা বাজাৰ পৰা ৰ'দটো পাইছো আৰু। সেনেকুৱা উম, চোৱাচোন ইমান ৰ'দ হ'লে মানুহ কেনেকে থাক কিব ন? গৰমত বাহ, ওলাই যাবই মন নাযায়, উম ওলাই যাবই মন নাযায়, একদমেই মন নাযায়, অ', এইটো মানে টানি টানি লৈ যোৱা নিচ তেনেকে চুচৱাই চোচৱাইহে লৈ গৈ আছে আৰু আমাক। আৰু সেইকাৰণেহে গৈ আছোঁ মানে এইটোৱে। অ', নহ'লে মানে যাব মন নাই মানে। কোনোবাই বান্ধি বান্ধি লৈ যোৱা নিচিনাই হ'ব। অ', আৰু কবাত মাতিলেও উম, কোৱা কোৱা।
নাই কওঁক?
অ', এই এনেও নহক কোনোবাই মাতিলেও চাবাচো চোন যাব মন নাযায়।
ক'তো যাব মন নাযায় এইবিলাক মানে, সেই আজি মানে এই বৌ দাদাৰ ঘৈনিকজনী।
অ অ
দাদাৰ মানে কাইলৈ বাৰ্থডে দেই আজি মোক লগ ধৰিলে বজাৰলৈ যাবলৈ। কিবা কিবি আনিবলে, সেই গ'লো একে গৰমত মানে
উম বহুত গৰম দেই একদম থাকিব নোৱাৰিনে
অকলে যাবলৈ বেয়া পালে, মোকো লগ ধৰিলে আৰু।
আৰু মানে কি হৈছে জানানে, মানুহ বিলাক গছ চছ বিলাক কাটি খেতি দিছে যে হয়নে, গৰম, উম চেচ কৰি দিছে, এতিয়া এফালে কৈহে আছে গছ ৰুওক গছ ৰুওক। কিন্তু সিফালেটো মানুহে অ এফালে কাটি আছে, সেই সেইটো কি হৈছে তোমাৰ মানে এতিয়া গৰমটো মানে দিনক দিনে বাঢ়ি গৈ আছে। আগতে কিন্তু এনেকুৱা গৰম নাছিলে কিন্তু দেই, উম, এটা কথা কিন্তু আজিৰ পৰা পাঁচ বছৰ মান আগলৈ একে ইমান এটা গৰম না ছিল, হয়নে, এই এই পাঁচ বছৰ মানত টাইমত মানে বেছি গৰম হৈছে। মানে বহুত, অ' অ', অসহ্যকৰ হৈ গৈছে আগ আগৰ গৰমটো একে নৰ্মেল আছিলে হয়নে? অ' বোলে ব সে বিচনী খনেদি অকণমান বিচি ল'লেই মানে ঠাণ্ডা পৰি যায়। কিন্তু আজিকালি গৰমতটো মানে একে নহয় মানে মানুহ মানে পুৰি আনা নিচিনাকে গোটেই গাটো জ্বলি আহে মানে এনেকুৱা হৈ যায়। গৰমটো। তোমাৰ মানে কেনেকে পানীত সোমাই থাকিবা টিং এটা ভিতৰতে জানো সোমাই পেলাই বহি থাকিম এনেকুৱা নিচিনা লাগি যায়, অ' আৰু পানীখিনিও তুমি অলপ টম মানে থৈ দিয়াৰ পিছত সেই গৰম হৈহে যায়।
অ' পানী পানীতো পানী চুবই নোৱাৰি।
নোৱাৰি, অঁ ইমান গৰম, তুমি কেনেকে থাকিম মানে এনেকে! উম, ফ্ৰিজত সোমাই সোমাই থাকিব লাগিব আমি চবেই। অ', সেইটোয়ে কৰিব লাগিব। অ', ভালে কিন্তু তাতে এটা কথা নহয় এ চিত থাকিলে কি হ'ব জানানে বা
ওলাই আহি আৰু গৰম লাগিব।
এতিয়া চোৱা আজি এতিয়া তুমি অমুকত পঢ়ি আছা, তাত ধৰিলোঁ এ চি থাকিলে কিন্তু ক'ৰবাত পঢ়িলেতো নাথাকিবও পাৰে ন' আৰু স্কুলবিলাতো কতো নায়েই বাৰু ন'। ত' তাত মানে শান্তিয়ে থাকি যেতিয়া বাহিৰত যাম থাকিব নোৱাৰি। সেইটো মানে বেছি বেয়া হৈ যায়গৈ নোৱাৰি আৰু এ চিটো মানে বেছি বেয়া হৈ যায়। গৈ মানে সেইটো ভাল নহয় আচলতে। নোৱাৰে নোৱাৰে একদমেই নোৱাৰে। ইমান কম হেৰিত মানুহ থাকিব নোৱাৰে। তে কষ্টও হয় ন'। সেইটো কাৰণে। আৰু মানে আ আমি মানে যেনেকে এতিয়া ফেনৰ তলত আছোঁ বা বিচনীখন লৈ আছোঁ, মানে বহুত শান্তিত আছোঁ। এ চিত থাকা মানুহে নোৱাৰিব। বহুত অসুবিধা হ'ব। আচলতে সেইকাৰণে গছ গছনি অলপ ৰুবহে লাগে নেকি ন'? মা মানে পিছত যাই পেললে নিজ যোৱা মানে বিপদটো নিজেই মাতি ল'ব আচলতে। গছ গছবিলাক যদি নৰুৱে কাটি কুটি তহিলং কৰিব। পিছত নিজৰ বিপদ, বেমাৰ হ'ব। ঠিকছে বেমাৰ হ'ব ন, চেচ কৰি দিছে আচলতে কি হয় যা, জনসংখ্যা ইমান বিদ ধি হৈছে নহয়, তোমাৰ থাকিবলৈ জেগা নাই। তেওঁলোকেওনো এতিয়া কি কৰিব, উম, আগতে তোমাৰ মানে আগতে এঘৰ মানুহৰে তোমাৰ ইমান ডাঙৰ ডাঙৰ বাৰী আছিলে হয়, এতিয়া মানে সেই এঘৰ মানুহৰ যিখিনি মাটিত তাতে তোমাৰ দহ ঘৰ থাকে। ত' তেনেকুৱা হ'লে ত' গছ-গছনি কাটিব লাগিবই। বাৰী বুলিবলৈ তেনেকুৱা নায়েই, আজি আজিকালি মানুহৰ
সেইটোৱেই, নায়েই।
উম, নাই। মানে, সেই মানুহ যিমান মানে বাঢ়ি গৈ থাকি থাকিব, জেগাবিলাক কমি, কমি গৈ
মাটিৰ দামো এতিয়া বেছি হৈছে।
অ', বহুত বেছি হৈছে দেই, আগৰ দিনত মা টি বোলে আমাৰ মানে দেউতাহঁতে কৈ থাকে, তামোল পান দিলেই বোলে, নিদিয়ে বোলে মাটি আগতে। আমাৰ মানে দেউতাহঁতৰ আৰু কাকাহঁতে কৈ থাকে অ, ইমানেই মাটি, মানে কিছুমান এনেকুৱা হয়, তামোল-পান এযোৰ দি পেলায় মানে, এইখিনি ময়ে খেতি কৰিম বুলি কৈ পেলায়, লৈ লয় বোলে। এনে, এনেকুৱা। এতিয়া তুমি তামোল-পান দিলে মাটি দিবনে বাউ ন, ক'ত দিব? এতিয়া আউ কোটি, কোটি দামৰ মাটি। এনেকুৱা হৈছে। যাৰ মাটি আছে মানে তাৰ মানে একো নালাগে আৰু এনে কোৱা হৈছে মানে উম, সেইখিনিয়ে মানে যথেষ্ট আৰু। উম, জীৱনটো খাব পাৰিব, অ', ধুনীয়াকে। আৰু যাৰ নাই মানে, সিহঁতে এতিয়া মানে পস্তাইছে ন। কিয় ন'ললো মানে? কমতে, উম, অ', কমতে যদ ল'লো হয়। মানে এইটো পৰিস্থিতি ন'হল হয় আমাৰ লগত, সেইটো ভাবি আছে চবেই। আচলতে পৰিৱৰ্তন হৈছে বহুত ন, সময়ৰ লগত মিলি মানে বহুত পৰিৱৰ্তন হৈছে। বাৰু
সেইটোৱেই। অ', ঠিকে আছে দিয়ক। উম, উম।